অ', শুনিছো কোৱা
কি কৰি আছা?
এয়া এনেই বিয়া এখনলে যাবলৈ ওলাইছো
অ', বিয়ালৈ যাব ওলাইছা
উম,
আহ ভালে খবৰ খাতি?
ভাল, তোমাৰ ভাল
ভালেই আৰু
বিয়া যোৱা নাই নেকি? ত যে আমাৰ কোনোবা চোৱনিকাহঁতৰ যে কাৰোবাৰ বিয়া আছিলে
অ', কালি আছিলে
অ', গলি নাই
কালি বিয়ালৈ নগলো
অ',
কালি দেতাহে গ'ল
উম, আমাৰ আকৌ চতিয়াত বিয়া আছিলে ন
অ', তিয়াত বিয়া হৈছে বিয়া আছিলে অ বৰ্তা হত গৈছে
উম, ময়ও যাম বুলি ভাবিছো তাকে ভাবিছো যাও নেকি?
উম,
কামত নাই যে আৰু
উ,
বিয়াাকে খাামগে
একেকোৱাে
বিয় বিলাক খাই কিন্তু ভাল লাগে আকৌ
খাই ভাল লাগে খালি গৰমটোৱ এতি খাবলৈ দিয়া নাই আৰু
তাকে, কিন্তু মানে গৰম হ'লেও মানে কি জানো ভাল বস্তু দেখিলে মই ৰ'ব নোৱাৰো মানে মই মানে খোৱাটো মেইন দিয়াচোন।
উম।
সেইয়া ইমান গৰম পৰিছে। কালি কালিটো কিমান বেছি গৰম পৰিছে। তথাপিতো আমি সাহি মাংস আনি খাই খাবলৈ এৰা নাই। খাই মেলি লৈ পৰি আছো।
গৰমত।
গোটেই ৰাতি এনেকুৱা গৰম উঠিছে বুলি কৈছো নহয় মই। মই মানে একে লাষ্টতত পকাত শুবলৈ বাকি আৰু।
মই কালি টোপনিৰ নাই ৰাতিটো। ইবাৰ সাৰ পাওঁ সিবাৰ সাৰ পাওঁ বহুত গৰম মোৰ বহুত গৰম।
উম, হম। পাহি বাহঁতো বিয়ালৈ গৈছে মই ভাবি আছো পাহি বাৰ ষ্টেটাচত দেখি কাৰ বিয়া কাৰ বিয়া বুলি। মই কইনাজনী দেখিও চিনি পোৱা নাই। আমাৰ ঘৰলে বিয়া মাতিবলৈ যাওঁতে মই দেখিছিলোৱে।
অ'।
তথাপিতো মনত পৰা নাই মানে কোন সেইজনীয়ে কইনা বুলি।
অ'। কালি বিয়ালে যোৱা নহ'ল নগ'লোয়ে কালি মানে আকৌ ভাবিলো সন্ধিয়াই যাম নেকি।
ৰ'বা চোন কাৰ বিয়া আছিলে, মই দেখোন আ উম মানে আমাৰ তাত নাথাকে নেকি?
থাকে ল'ৰাটো।
ক'ত থাকে?
ঘৰতে থাকে। ডি চি অফিচত কাম কৰে এতিয়া চাৰিআলি ফালে হেৰি হ'ল। এ-এতিয়াতো চাৰিআলিত থাকে আগতে আগতে ডি চি অফিচতে কৈৰিছিলে। কিন্তু আগতে যেনিবা অহা যোৱা কৰে।
উম।
হম। মই যাম বুলি ভাবিছিলো সন্ধিয়া। তাৰপিছত আকৌ সন্ধিয়া বাবু খোৱাহঁতৰ ঘৰলৈ গ'ল।
উম, উম কি কৰিবলৈ গৈছিল তালে? ল
এনেই উম এনেই।
লাকী বা কি ঘৰলে আহিছে?
ঘৰলে আহিছে অ'।
লাকী বা শহুৱেক আছে নাই অ'?
নাই।
শাহুৱেক অকলে থাকে?
অকলে থাকে অ'।
নাই বেলেগ।
নাই নাই।
ছোৱালী?
ছোৱালী আছে।
সেহেতি আহে নাই?
তিনিজনী এ ওচৰতে।
তিনিজনী।
উম।
বাই শাহু তিনিজনী?
উম, চবতছে সৰু আমাৰ মহা।
অ', মাই গ'দ।
নাখাওঁ।
লাকী বাই মোৰে অৱস্থাতটো প্ৰায় একেইে হ'ব গে।
উম, লাকী বা অৱস্থা ভাল।
এ মই-মই বৰ বেছি ভাল নাপাওঁ দেই বাই শাহুবিলাক থাকিলে।
নাই সেইকেইজনী যে লাগি সেইকেইজনী যে ইমানেই ভাল বুলি কৈছো নহয় ইমানেই ভাল।
লাকী বাই নিজে এতিয়াও কৈছেনে?
উম।
অ', দুবছৰমান পিছত সুধিবি।
বহুত ভাল কপা কোপা নাথাকেই দেখোন।
হম।
নাথাকেই দেখোন লগত মান লাকী বা ইয়াত নাথাকেই।
কাৰণে ভাল লগত থকা হেন তেতিয়া বেয়াই হ'ল।
উ বিয়াই হ'ল চব
বস্তুতটো ভাল বুলি ক'বলৈ নিবিচাৰো ৰে মই মানি ল'বলৈ ৰেডি নহয়।
মানে মোৰ ত নিজৰ ঘৰতেতটো চাহ আমাৰ ঘৰত চা তহঁতৰ ঘৰত চা। তই এই তই ভাল বুলি ক'ব পাৰিবি সিমানৰ পিছত। উম ত' মইতো নানো নোৱাৰো।
অ', নোৱাৰোদে।
মানে নিজে, নিজে দেখিছোঁ ন কিমান খিনি দেখিছোঁ কিমান খিনি সহ্য কৰা দেখিছোঁ হয়নে। সিমানবোৰ আমি সহ্য কৰিব কেতিয়াও নোৱাৰো।
নোৱাৰো দেই নাই ইমান খিনি মই যে একেবাৰে মানিব লাগিব
উম।
ইমান খিনি কিন্তু সহ্য কৰিব নোৱাৰো দেই।
তাকে।
মই কি কৰিছোঁ জানা আমাৰ যে বাহিৰত ক্লাছ মেদ এখন পাৰি থোৱা আছিলে
উম।
মেট খন চাৰিফালৰ পৰা পানী ওলাব নোৱাৰা কৰি
উম।
ভিতৰত ফ্ৰিজৰ পানী ঢালি ঘুই ফুৰিছো পানী খেচি আছোঁ। অ', পানী ওলাব নোৱাৰা কৰি লৈছো সনকে মাত তিৰি উঠাই লৈছো তাৰ পিছত পানী ঢালি দিছো ভিতৰত গৰম হৈ যায় পানী খিনি আকৌ ফ্ৰিজৰ পানী আৰু অকণ
কাম নাই আৰু
কেনেকুৱা গৰম নাই, নাই ঘৰৰ বাহিৰত চোতালত গছৰ তলত পাৰি থোৱা আছিলে।
অহ। ভালে কৰিছ দে আৰু ন কি হ'ব আৰু গৰমত মানুহৰ অৱস্থা বেয়া হৈ গৈছে। এইবাৰ যে অদ্ভুত গৰম মাৰিছে।
গছবোৰ কাটি পেলালে ক'পাত মানুহৰ অৱস্থা ভাল হ'ব।
উম তাকে হে।
বিয়ালৈ সঁচাকে যাবা নেকি ওলাইছা।
উম, ওলাও চতিয়াত ন। এতিয়া টাইম নহ নহব নিচিনাও লাগিছে কিন্তু মানে মহাৰ গাড়ী আছে যে সেইকাৰণে যাবও পাৰ দেচোন। উম, উম নিজৰ গাড়ী থাকিলে ইমান প্ৰব্লেম নাই মানে পটকে পায়েই যে অ'।
লাইন গাড়ীদ বুলি ক'লেহে আৰু এঘন্টা ৰাস্তাটো ধৰা দূৰ
তাকে মই যে আজিকালি এইবিলাক ট্ৰেভেলে কৰিব নিবিচাৰোঁ মই মানে মই মনতে ভাবিছোঁ জানে বেছি দূৰলে ট্ৰেভেল কৰিবলে হলে প্ৰথমতে নিজৰ গাড়ী কিনা মানে হেৰিতটো লাগে হয়নে।
উম।
প্ৰথমতে গাড়ী এখনহে কিনিব লাগে, তাৰ পিছতহে বেছি দূৰৰ কথা ভাবিব লাগে জানানে।
সঁচাকে।
গুৱাহাটীৰ বাছ বিলাক, গুৱাহাটীলৈ অহা বাছ বিলাক ভাল হয়নে, যোৰহাটৰ চাই এতিয়া যোৱা বিলাকো ভাল বাৰু দেই বাছ বিলাক, কিন্তু মানে তাৰ পিছত বেছি দূৰলে আৰু তই ভাল বাচ নাপাওঁ আৰু।
অ', গী তাৰ গুৱাহাটী। তেতিয়া দূৰত বাছত যোৱাতটো যে মই সম্ভৱো নাভাবোঁ বুলি জানানে।
তাকে ময়ো নাভাবোঁ মই ৰাজ স্থান যোৱাৰ কথা কৈ আছিলে হা পায়েল বা হতে, কিন্তু মানে কেনেকে সম্ভৱ বাৰু আৰু এই গৰমত।
এই গৰমত ৰাজস্থান তাকো ক'লে যাব ৰাজস্থান।
তাকে ৰাজস্থানৰ এতিয়া চাগে কিমান গৰম হ'ব ঠিকানে নাই, মানে গৰমতো লগত। মোৰ কথা নাই জান নে নাই, মানে এতিয়া ৰাজস্থানলৈ মানুহতো গৰমত ফুৰিব নাযায় নহয় ঠাণ্ডাত হে ফুৰিব যায়। উম, আৰু ঠাণ্ডাতো কিন্তু ৰাজস্থানত বহুত বেয়া ঠাণ্ডা পৰে আকৌ। ক ৰাতি যে একে মানে বালি। খিনিয়ে মানে গৰমো সহ্য কৰে ঠাণ্ডাও সহি লয় ন। এতিয়া গৰমৰ দিনত গৰম। পুহি ৰাতি গৰম পেলাব, তাৰপিছত আকৌ ঠাণ্ডাৰ দিনত ঠাণ্ডা পৰিব।
ঠাণ্ডা পৰে উম।
তাত বোলে ঠাণ্ডাও পৰে দেই দিনতটো গৰম পৰে যদিও।
অ', অ'।
উম। সেইবিলাকত প্ৰব্লেম নাই মোৰ, কিন্তু মোৰ প্ৰব্লেম হৈছে সি তিন দিন, তিন দিন মা সেইখন যে ট্ৰেইনত যে যাব লাগিব সেইবিলাক মই কৰিব নোৱাৰোঁ। মই ডাইৰেক্ট কি কলোঁ জানে মোৰ যেতিয়া নিজৰ। পইচাৰে মই ফ্লাইটৰ টিকেট লৈ কৰবাত ফুৰিবলৈ যাব পাৰিম। মই তেতিয়াহে ফুৰিবলৈ যাম।
উম।
যদি মোৰ লাইফত কেতিয়াও মই সিমানখিনিলৈকে নাপাওঁগৈ, যে মই এটা ফ্লাইটৰ টিকেট কিনি। ফুৰিবলৈ যাব পাৰোঁ, মই ফুৰিবলৈ নাযাওঁ কোনো দিন।
উম।
মই গুৱাহাটী।
সঁচাকে ইমান দূৰ তিনিদিন, হেইয়াত ট্ৰেইনত গৈ থকাটো সম্ভৱ নহয়, নহয়।
সেইটোতো কৈছোঁ, চা অসমখন গোটেইখন ঘূৰিব। ঘূৰিবলৈ হ'লে ত গাড়ী য়ে চলি যাব, মানে নিজৰ গাড়ী এখন। ইখন কিনি ললেটো তই গোটেই অসমখন ফুৰিব পাৰিবিয়ে, অসমৰ বাহিৰত তই তেনেকে ভূটান হওঁক বা ওচৰ, ওচৰ দেশখিনিলেতো তই যাব পাৰিবি ন নৰ্মেল। মেলি গাড়ী লয়, কিন্তু সে ট্ৰেইনৰ জাৰ্ণিটো মানুহে বহুতে কয় দে, ট্ৰেইন জাৰ্ণিটো বেয়া নহয় ভাল, কিন্তু মই মানে নিবিচাৰোঁ মানে কাৰণ তিনদিন, চাৰি দিন থাকি তাতে। গা ধোৱাা ৱাশৰুম কৰা সম্ভৱ নহয় ন।
নহয়, নহয়।
আৰু তিনদিন গা নোধোৱাকে থকাটোও সম্ভৱ নহয়।
তাকো এইটো গৰমত।
গৰমত বাদচোন ঠাণ্ডাতো পাৰিবি নেকি তিনদিন গা নোধোৱাকে থাকিবলৈ?
নোৱাৰি দেই।
উম, নোৱাৰি ন।
ততে আৰু ট্ৰেইনৰ গতিবোৰ যি।
উম।
যিমান দামী ট্ৰেইন হওঁক যিমান যি ট্ৰেইন হওঁক, যি গতি ট্ৰেইনত। উম।
মায়ে কি কই আছে?
মায়ে আকৌ ভাত লৰা-ভাইটি আহিছে যে এতিয়া, ভাত হেৰি কৰিব গৈছে।
আচ্ছা, আচ্ছা।
গুণগুণ স্কুল গৈছে।
নহয়, নহয় এ নাটক শিকাই যে।
উম, অ' নাটক স্কুল গৈছে।
অ'।
কোনে শিকাই আছে নাটক?
নাটক এইখনৰ হেৰি যে লাইছ আৰু।
অ, অ, অ', আৰু কোনোবা আহিছে নেকি শিকিবলে?
অ', আৰু বেলেগৰ পৰা কোনোবা আহিছে, এতিয়ালৈকে মই কোন গম পোৱা নাই। আহিছে বোলে কোনোবা। উম।
ক'ত শিকাইছে? আমাৰ ষ্টেজত শিকাইছে?
আমাৰ ষ্টেজত শিকোৱা নাই, চাণক্য বুলি যে খুলিছে যে এইখন।
তাত, তাত।
অ, অ, কিবা ভালকে ৰুম-চুম চাইছে? ফেন-চেন আছে নে নাই?
আছে, আছে।
উম, হুম। ভালকে চাই ল'বলে কবি পাই বেছি জলদি পঠাই দিব নালাগে, এনেকে হেৰিৰ এতিয়া ৰ'দত ইমান।
অ', এ নালাগে বুলি কৈছিলে তাক, নুশুনে।
তাৰ পঢ়াতো প্ৰেছাৰ পৰিছে জাননে? মাৰ্কচ বিলাকো কম আহিছে বোলে।
কম আহিছে অ'।
এইবিলাক কমাই দিবলৈ কবি।
হ-হ'ব দিয়া, ওলোৱা তুমি বিয়ালে। উম, উম।